হেল্ল', হেল্ল' শুনিছোঁ শুনিছনে নাই
শুনিছো মোৰ কি হ'ল। মোক কি হ'ল জানো মোৰ ফোন নোযোৱা হ'ল নহয়।
কেলে?
নাজানো কিবা প্ৰব্লেম এটা হ'ল এই এটা সুস্থ এটা কৰিলি ন। তাৰপিছত যাব চাগে।
অকে অ
তাৰপা কি হ'ল কি কি ক অতিপি আহিলে কলেজ কলেজ গৈছিল নাই।
কলেজ কলেজ গৈছিলোঁ অ'।
ত ইয়াৰ বছ
নাই লগা নাই লগা এই মাত্ৰো এনেকে দেলৈকে কে শুনে কেলে জানো দেকে শুনে।
এই নেট শ্ল' হলে তেনেকুৱা হয় নাই।
আচ্ছা আচ্ছা ভাত খেলনে?
ভাত খালো তই?
মই নাই খোৱা।
তাৰাপ কি তহৰো ইণ্টাৰ্ণশ্বিপ নাই দিয়া ন এইবাৰ।
ইণ্টাৰণশ্বিপ নাই দিয়া মানে দিছে এতিয়া কৰিব লাগিব। হেৰিকে এইটো মানে এতিয়া পঁচিছ তাৰিখে লাষ্ট ডেট আছিলে আৰু। এই
অ কি মানে যিহত ক যিহত ক তোৰ কথা নে কি?
ন দুটা দিছে মানে তই য'ত কৰ এটা দিছে চেঞ্চৰৰ ওপৰত তাৰপিছত এটা হৈছে ৰেচাৰছৰ ওপৰত চেঞ্চৰৰ ওপৰত যিজন আছে মানে সেইজন বৰ কঢ়া চমাহ ইমান দাম লৈছে হও অ তহঁতই কিমান লৈছে?
আমাৰ
উ।
হেৰিতে বাহিৰতহে কৰিব লাগিব।
অ গম পাইছো নিজৰ খৰচ নে কি চব।
অ নিজৰ খৰচ মই তহঁতৰ ওচৰতে নাৰ্চাৰী এখন যে আছে
ছ ছ আই নো আই ন'।
এ তাতে কৰিমগে বুলি ভাবিছো মোৰ লগৰটোৱে পাৰ ধৰিছে।
অ গম পাইছো কৈছিলে বাৰু এইজনী মানে আমাৰ আগতে একেলগে পঢ়া আৰু।
অ', এই কেমেৰা লা লগৰটোৱে মানে ভাল বুলি কৈছে আৰু সেইটো কাৰানে পাতি দিছোৱয়ে।
অ', এবাৰ গৈছে বহুতে গৈছে আমাৰ ইয়াৰ তাৰ পৰাও গৈছে দেখিছোঁ মানে ভিডিঅ'ত।
তাকে হেৰি বুলি ভাবিছো এই দুদিন তিনদিন যাম তাৰপা ড তটো মিলাই দিব কম আৰু সিহঁতক।
তে ভালেই হ'ব কেক চেক খাব পাৰিবি আৰু কেক চেক বনাই। ডেলিভাৰ কৰে ততই ভাল হ'ব আৰু কেক চেক খাব পাৰিবি আৰু। লাটো কৰিবি অতো অঁ'।
অ', অ', হেৰি এইটো কি বুলি কয় মানে আমাৰ এই চাৰ্টিফিকেট খ লওঁতে কিমান ল'ব জানো।
কিবা এটা দিব লাগিব চাগে সিহঁতৰ হয় নাই।
অ', দিব লাগিবতো এনে এনেইনো কোন চাই দিব। হেৰি ভিডিঅ' বনায় হ পায়
অ দেখিছো ইঞ্চ এইটোক কি কয়
ইনষ্টাগ্ৰামত
অঁ ইনষ্টাগ্ৰত
তাকেতো ইনষ্টাগ্ৰামত ভিডিঅ' ব্লগ বনাব চাগে
অ মই সেই ইনষ্টাগ্ৰামতে দেখিছিলো ব্লগ বনোৱা তোৰ কি কয় আমাৰ ইয়াৰ কলেজৰ ল'ৰা ছোৱালী খিনি গৈছিলে যে
অ অ এই হেৰি কি বুলি কয় ব্লগটো বনালেও বনাওক মানে যদি চাৰ্টিফিকেটখন যদি ফ্ৰী কৰি আৰু তেতিয়া বেছি ভাল
ক'ত দিব চাগে ফ্ৰ্ৰী কিছুমান অলপমান ল'ব চাগে আৰু
মই আকৌ আহা যোৱা আহা যোৱা কৰোতে আকৌ বহুত খৰচ হৈ যাব নহয় গম পাইছ
দাদা সিফালৰ পৰা গোটেই কেইটা ন ন তই অকলে আহিবি
উম মই যাম আৰুে য়ে মূৰে চশমা অলাৰ লগৰতো যাব তাপৰা আৰু ইটো তাৰ লগৰ কেটেঙাটো যাব
অ অ গম পাইছেো আছো
অ এই হেৰি আকৌ সিহঁতি দুটা একেলগে যাব তাৰপৰা মই অকলে বাইকত যাবলগীয়া হ'ব ন
অ তাপৰা এই ইয়াৰ চামাৰ কেম কি হ'ল কেচা
চামাৰকেম আমাৰ হেৰি এইটো কি এসপ্তাহ দিছিলে হবায় এসপ্তাহতো মানে নাই নাইনৰ ক্লাছ কৰিব দিছে আৰু নাইনত ক্লাছটো কৰিলো আৰু কি হেৰি ল'ৰা ছোৱালী কেইটা বৰ
নমাইছোঁ জানো বাৰু এই ফটাই বুলিয়ে এ আকৌ গুণ্ডাহে বেছিবিলাক
ডেঞ্জাৰ ডেঞ্জাৰ মানুহ আছে ন
অ অ হেৰি এইটো কি বুলি কয় উম এইটো তেনেকুৱা কথা নকবি আকৌ নেক্সট টাইম
কেলে
অ তই দিন দিঞ্জা কিবা এটা কৈ মানে ডেঞ্জাৰ আগত কিবা এটা কৈছিলি তেনেকুৱা আৰু নকবি আৰু যাতে হেৰি হয় আৰু এইটো বেয়া হয় সেইবোৰ বাদ দে বাৰু কি তহঁত ত তই আগতেে কি তাতে পঢ়া নেকি
হেই নহয়-নহয় মই বেলেগত পঢ়া। মই চব প্ৰায়ভেততে পঢ়া।
ত-ত তই গম মানে পাওঁ আৰু ওচৰৰ কাৰনে।
অ' গম পাওঁ।
আমাৰ ইয়াৰ পৰাতো কিবা ভিপি-ভিপিক নিম বুলি আমাৰ এইচ চোদী এ দিয়ে
হা
তাত মানে এনচা এনাউঞ্চো কৰিলে আৰু ভি চি আহি আছে বুলি দেই মানে তাই সিহঁতৰ স্কুলত টিচাৰ গীতাই
অহ,
তাৰপা ৰেজিষ্টাৰক লৈ বহাই থৈ দিলে নহয়।
বিজি নগ'ল আও নাজানো কিবা হ'ল ছাগে।
হ তাপা আমাৰ আজি প্ৰেক্টিকেলত,
অ-অ সেই প্ৰেক্টিকেলৰ কথাটো সেই পিছত পাতিম মই লগাওনে
অহ-অহ,
এতিয়া আৰু অলপ টানি দিলে হ'ল ন কিনো‌ আও,
তাকে
এই হেৰি এইটো কি বুলি কয় তাৰপৰা তহঁত অ' সেইটোৱে তহঁতৰ কি চামাৰ কেম তামাৰ কেম দিয়া নাছিলে নি?
নাই-নাই আমাৰ সেইবিলাক নাই ডাইৰেক্ট আমাৰ ইণ্টাৰ্ণশ্বিপ দিব সেয়াই
অ-অ তই তাৰপা হেৰি এইটো কি বুলি ক তোৰ এ এয়াৰ বাডচ এটা আছিলে বোলে বেছিলি বোলে।
এটা মোৰ ওচৰত আছে তাৰপিছত এটা সেই দাদা এটাই লৈ আছে। সেইটো নেপামেই আৰু লৈ থকাটো। কোৱা আছে? পঢ়াই নাই একো কি হয় নাজানো আৰু?
পঢ়ি-পঢ়িব,
প্ৰথম-প্ৰথম ফিজিকেল হয় বাৰু। সেয়ে উঠিবই নোৱাৰো ৰাতিপুৱা।
সেইদি ৰাতিপুৱা নুঠিলে কি হে চাকৰিটো আৰু তোৰ ঘৰত আহি এনেকে ত দিব আৰু অহ মই লৈছো মোক ধৰ বুলি মই আহিছো।
সেয়াইটো এইটো এলাহ লাগি থাকে ন আজিকালি বেছি সেইকাৰণে মানে হেৰি কৰিব নোৱাৰি আৰু উঠিব মেলিব।
ম মই কালিতো সেই পাঁচ দিন মানৰ আগতে ফিক্স কৰিলো এই কালিৰ পৰা জিম অ' ফিল্ডলৈ যাম বুলি।
হা
তাৰপৰা ফিল্ডৰ কালি গ'লো কালি এনে জপিয়ালো কালি নদৰিলো কালি মানে এলাহ মানে কিবা দৰিবলে মানে ভাল নালাগিলে। আজি গৈ এপাক মাৰি গুচি আহিছো গম পাইছ নাই তই।
মই দুই ইয়াৰ আগত দুদিনমান গৈছিলো যে। তাৰপিছত মই দচ মিনিটমানত, তোৰ দচ পাক যেনে তেনে আৰু দচ পাক মিনিটতটো চাই নাই বাৰু। কিন্তু যেন তেন দছ পাকলৈ গৈছিলে, এতিয়া তাৰপিছত আকৌ নগ'লো ন বহুত কেইদিন গেপ হৈ গ'ল মাজতে। তাৰপিছত তোৰ হেৰি হ'ল এতিয়া-এতিয়া অকল সেইদিনাখন এদিন গ'লোঁ। পাচ দিলো তাৰপিছত আকৌ তাৰপিছত নগলো তাৰ মাজতে এদিন গলো অকল দুই দিছো। আৰু দৌৰিব পৰা নাই। এ ডাঙৰ আমাৰ ইয়াত এইফালে থকা আকৌ। এইফালে থকা ফিল্ড‌ আকৌ ৰাউণ্ডটো নাজানো দেই কিমান হয়গৈ
এটা চাইদ এশ মিটাৰ মান হ'বনে
হে
ইমান হয়গৈ নাই বোলো
এই হয় তা প্ৰেক্টিচ চেক্টিচ কৰি থাকে নহয় চব
অ প্ৰেক্টি সেইটোকে কৈছো তই দহ
উম হৈ গৈছে চাগে ইমানটো মানে ডাঙৰ আছে ডাঙৰ আছেতো
অ তই কি ওলাই ওলাই গৈছ নেকি চেণ্টাৰলে
এ ওলাই আহিছিলো ৰাস্তালৈ এতিয়া আকৌ ঘৰত আহি আছো হম
অ তহঁতৰ ঘৰৰ পৰা চেণ্টাৰলৈ কিমান দূৰ
এ চেণ্টাৰতলৈ দূৰ আমাৰ ইয়াৰ পৰা ভালেমান দূৰ হয়।
দুই কিলোমিটাৰ মান
এক দুই পৰা একদম হয় চেণ্টাৰলৈকে দুই মান পৰিব। কিন্তু এ ততে যত ফালে সোমাই আহিছিলি ন
আহ
সেইফালকৈ একমান পৰিব চাগে।
অ তই সেইটো ৰাস্তাত ধৰিলি
এই ৰাস্তাত দৌৰিবলৈ নোৱাৰো নহয় আকৌ। ৰাতিে দৈ পালিকো একদম
এ ৰাতিপুৱা দৌৰিলে হ'লো ৰাতিপুৱাাতটো চেণ্টাৰলৈ আহি বোলে, গাখীৰ চাখি নিব লাগে যদি দৌৰি দৌৰি আহিলি তাৰপৰা আকৌ লৈ আকৌ দৈৰি গুচি গল'লিানে
মানুহ থাকে যে, সেইকাৰণে বেয়া আৰু। অজাট বা অ
অ অ বাৰু দে হ'ব ৰ মই মই লগাইছো ৰ
অ ৰহ মই ৰ ফোন এটা আহি আছে হেৰি কৰি লওঁ
ত মোক হেৰি কৰিবি মেছেজ এটা দি দিবি তেতিয়া।
অঁ অঁ হ'ব